হেল্ল'! অ।
কি কৰি আছা?
অ! এয়া ভাত খাব লৈছোঁ।
অ! ভাত খোৱাই নাই?
ভাত খোৱাই নাই, এ গাখীৰ অকমান খালোঁ বিস্কুটৰ সতি।
অ!
আপোনাৰ সেইকাৰণে ভাত খাবলে মনেই যোৱা নাছিলে। তাৰপিছত আকৌ কলেজ যাব লাগিব যে।
অ! কলেজ আছে আজি? আজি কলেজৰ-কলেজৰ ৰাভা দিৱস পাতিব নে নাপাতে?
পাতিব।
অ।
আমাৰ ইন্টাৰণশ্বিপো হৈ আছে যে। উম, আমাৰ
প্ৰগেম চগেম
প্ৰগ্ৰেম মানে, এনেকে ডিপাৰ্টমেণ্ট ৱাইজত এনেকে নহয় যে
অ।
এনে অনুষ্ঠানটোহে পাতিব, ছাৰ মেমহঁতৰ। তেনেকে ধৰণে কোনো একো বেলেগকে প্ৰগ্ৰেম নহয় মানে আৰু
অ।
আৰু হাৰিয়া বোলে
তোমাৰ কলেজ দূৰ নহয় চাগে?
কলেজ দূৰ আছে, দূৰ আছে বিছ কিলোমিটাৰমান হ'ব।
অ, কেনেকে যোৱা?
মই স্কুটিলৈ যাওঁ।
অ, অ, স্কুটিলৈ যোৱা অহ। হেলমেট চেলমেট পিন্ধি যাবা পায়, এইবোৰ আৰু চেকিং টেকিং হৈ থাকে নহয়।
অ হেলমেট পিন্ধি গৈ আছোঁ বাৰু। মই হেলমেট নি পিন্ধিলে অসুবিধাহে পাওঁ স্কুটি চলাবলে।
অ, মই আকৌ হেৰি হেল অ, মোৰ আকৌ হেলমেটটোৱে কিবা হেৰি গধুৰ গধুৰ লাগে জানো, সেই কিবা কৰিবহে নোৱাৰিবা তেনেকুৱা নিচিনাহে লাগে।
মানে মোৰ মানে পিন্ধি পিন্ধি অভ্যাস হ'ল যে
অ, অ। তাৰ পিছত কিবা বিহু প্ৰগ্ৰেম অ বিহু প্ৰগ্ৰেমত গৈছিলা নহয়, দল এটাৰ লগত, কি হেৰি সেইটো কি হ'লগে?
এ, গৈছিলো এইবোৰ এতিয়া বহুত খেলি-মেলি আৰু।
অ,
পইচা, গুচি আহিলো মানে হেৰি মোৰ কেম্প আছিলে
অ।
মই সেইকাৰণে আহিলো বাৰু। কিন্তু তাৰ পিছতে সিহতৰ পাৰ্টিত মাৰিলে আৰু মোৰ এন চি চি কেম্প আছিলে বাৰ -দহ দিন।
অ, অ।
মই সেইকাৰণে গুচি আহিব লগিয়া হ'ল। পিছত সিহঁতে হেৰি মাৰিলে, বিহু মাৰিলে কিন্তু বহুত খেলি হ'ল, এতিয়াহে গম পাই আছো আৰু।
অ, কিয় পইচা পাতিবোৰ ক্লিয়াৰ কৰা নাই?
পইচা পাতি ক্লিয়াৰ কৰা নাই অহ।
অঁ।
কিবা পাৰ্টিৰ হুলস্থুল ভাত, দালি তাৰ পিছত আলু গুটি পিটিকা।
অ, ভাইটি মেট্ৰিক দিব নহয় হ'বলা?
উম, মেট্ৰিক দিব এইবাৰ।
অ, পঢ়া-শুনা কৰিছে নে?
পঢ়া শুনা, জানো আৰু কি কৰিছে ইমান নাজানো আৰু ঢেকীয়া, আলুগুটি ভাজি আছিলে, এতিয়াহে দেখিছো।
অ।
চোৱাই নাছিলো মানে।
ঢেকীয়া আলুগুটি ভাজি খাই ভালেই লাগে, মই খাওঁৱেই বনা আমাৰ ওচৰতে ঢেকীয়া সন্মুখত। ঢেঁকীয়া ঢেই আছে। উৰা মই মানে এসপ্তাহত তিনদিন মান খাওঁয়ে ঢে ঢেকীয়া ভাজি বুটলো আৰু, অ' অ তাৰপিছত আকৌ এই কলমৌ শাকটো এতিয়া ওলাবহে, ইমান ভাল পাওঁ খাই।
অ এতিয়া বাৰিষা ওলাব নহয়, কিবা তেলেতীয়া তেলেতীয়া এটা যে লাগে।
উম' কুমলীয়া কুমলীয়া কলমৌটো খাবলে কিমান ধুনীয়া লাগে।
অঁ আৰু তেলেটিয়া লাগে বহুত।
উম' সেইটোৱে, খাই ভাল লাগে মই ভাল পাওঁ।
উম' মই লেহেতি শাকটো ভাল পাওঁ আকৌ অকণমান।
মই লেহেতি শাকটো অকণমান তিটিকি তিটিকি পাওঁ।
তিটিকি তিটিকিও সেইটো থাকেই, কিন্তু খাই ভাল লাগে মানে। কিন্তু বেছি বেছিটো বেয়া লাগে, অলপ, অলপ, অলপ হ'ব লাগে।
কম কম হব লাগে উম', তেল অকন সৰহকে দি বনাব লাগে। মিঠাতেলৰ জহতে আমাৰ ঘৰত হুলস্থুল লাগিয়ে থাকে আৰু, ইমান খৰচ কৰিছো।
হয়তো আক, চব বস্তুতে হাত ধৰিলো কেতিয়াবা এই মি মিঠাতেল টোৰ হাত ধৰিব নোৱাৰিঁ অ।
নোৱাৰি অ' মিঠাতেলটো অকমান সৰহকে নিদিলে মানে। ভাল নালাগে উম। মিঠাতেলটো হলেহে ভাল লাগে, তই বাদ বা কী ঘৰৰ মাহঁতৰ, বাবাহঁতৰ?
ঠিকে আছে আ।
অ' খেতি পথাৰ?
খেতি পথাৰ কঠীয়া অলপ পাৰিলে, তাৰপিছত অলপ পাৰিবলে অ' অলপ পাৰিলে, তাৰপিছত অলপ পাৰিবলে থৈছে। এ আমাৰ ইয়াতে অকমান খেতিটো পিছতিয়া যে।
অলপ পিছত হ'ব ন?
উম' অলপ পাছ পছতীয়া যে।
উম' উম' এ পাছত কৰিলে ভাল। হে গোটা গোটা ধানতো হয়, শাওনত হলে হলেগে মানে, এ ভাদতে সি আহাৰতে ৰুলে শুদ্ধ গছবোৰহে হয় দ মাটি।
উম' সেইটো হয়, আকৌ কেতিয়াবা পানী দুনিও নাইকিয়া হৈ থাকে।
অ' পানী নাইকিয়া হয়। হলেও এইবাৰ এতিয়া খুব বৰষুণ যে এই কঠীয়া পৰা দিনলে কি মা কিইবা দিনলে খৰ মাৰিব নেকি ঠিক নাই।
উম।
উম।
তাকে এইবাৰ এতিয়া ইমান বৰষুণ বৰষুণ দি আছে, খেতি দিনলে কি কৰে আৰু অৱস্থা।
তাকেহে কৈছো খৰ মাৰিবগে নেকি ঠিক নাই, খৰ মাৰিলেহে মানুহৰ বৰ বিপদ হ'ব আৰু পায়।
উম।
অ আমাৰ গাঁৱলীয়া মানুহৰ খেতিটোৰ ওপৰতহে আৰু চব।
খেতিটোৱে মেইন।
বাকী চাকৰি তাকৰিবোৰ এইবিলাক হৈ থাকিব নহয়, এপ্লাই চেপ্লাই কৰিবা আৰু এতিয়া ছোৱালী মানুহ বয়স আছে।
অ' এতিয়া এপ্লাই কৰিছো বাৰু।
অকল নিৰ্দিষ্ট এটা বুলি নহয়, চব্বতে কৰিব লাগে।
চবতে কৰি চাব লাগে সেইবুলি আৰু দি চাম আৰু য'ত যি হয় আৰু।
কৰিব লাগে আৰু বৰাবৰ। তাৰপৰা গামোচা লগাই আছে বুলি শুনিছিলো শিকি ফুল চুল বাচিবলৈ শিকিছা নে নাই?
অ' গামোচা লগাইছে আৰু ফুল বাচিছোঁ বাৰু।
অ' শিকিবা শিকিবা অকল মায়ে এতিয়া চক কোন নেদেখা হ'লাগে মানে তুমিয়েতো লাগিব ভাগিব লাগিব। উম, তাৰপা আম আছ আম আছে নে আম।
আম কমিছেগে আৰু আম ইমান এতিয়া নাই আৰু। মানে আগতে যেনেকে ঢেৰ ঢেৰ কে সৰি থাকে এতিয়া ইমান নাই আৰু কমিছেগে কিন্তু এজোপা পিছতীয়াকে আছেগে আৰু শাওণ মানলৈ খাব পৰাকে।
অ', অ' মই হেৰিয়ত দেখি থাকো ষ্টেটাচত।
অ'।
আম খাই খাই ষ্টেটাছ দি থকা দেখোঁ মাক।
অ' হেৰি আকৌ পিছতীয়াকে এজোপা আছেনে সেইজোপাও খাবলৈ ভালেই বাৰু।
অ' ভাল নে। সেইজোপা হওঁতেনে খাবলে মাতিবা তোমালোকৰ সেইফালে যোৱাই হোৱা নাই কতো বহুত দিন হ'ল।
অ', অ' আহিব, আহিব খাবহি।
আম খাবলৈকে মাতিবা এদিন, কঁঠাল চঠাল আছেনে?
অ' কঁঠাল, কঁঠাল তিনটামান লাগিছে।
অ' এদিন কঁঠাল, এই কঁঠালৰ পকা দিনতে। খবৰ দিবা আৰু। খাই বৈ একদম ধুনীয়াকে এদিন থাকি গুচি আহিম।
অ', অ'।
এটা পা আমাৰ ঘৰত তুমি এতিয়া গাভৰু ছোৱালীজনী এনেই থাকা সেই কলেজৰ পৰাই কেতিয়াবা এদিন আমাৰ ঘৰত থকাকে আহিবাচোন।
অ' সেইটো কৰিব পাৰিব অ'।
উম।
অ'। যাব পাৰি আৰু এ যাব লে মানে কি টিউচন এইবোৰ টিউচন চিউচন কৰি থাকো যে।
অ'।
সেইকাৰণে অকমান টাইমটো নহয়গে আকৌ মেনেজ।
এ শনিবাৰে দেওবাৰেটো টিউচন নকৰো।
অ' সেইটো হয় বাৰু শনিবাৰে কৰোঁ দেওবাৰে নকৰোঁ বাৰু।
অ'। আহিবা এদিন আমাৰ ঘৰত অসুবিধা নোপোৱা, আমাৰ মানুহে নাই নহয় মালিকে মই আৰু ল'ৰা তোৱেহে, তাৰপৰা আহিবা এদিন থকাকে। উম, উম।
তাকে দিন, মনটো মিলিলে কেতিয়াবা যাম আৰু।
উম আহিবা আহিবা। আমাৰ তাঁত লগাইছো।
হুম!
খোৱা বোৱা হেৰি খোৱা ভাত, ঢেঁকীয়াই মামক কোৱা নাই জানো ধেক ঢেকিয়াই, মাছে জোল বনালো তাৰ পৰা সেই মাছৰ চাটনি অকণ বনালো। সেইয়াই খালোঁ। ভাতকেৰেলা, আলুগুটি ভাজি। সেয়া খাই বৈয়ে ইয়াত ওচৰৰ মানুহ এজনীৰ ঘৰত তাঁত লগাইছে। এ তাত লগো
অ-অ!
এই তাঁতৰ ইণ্ডাষ্ট্ৰী এটা খুলি ইণ্ডাষ্ট্ৰি আছে নহয় তাঁত শালৰ ইয়াত। অঁ! এয়া কেতিয়াবা পাৰিলে আহিলে অৰ্ডাৰ-চৰ্ডাৰ দিবা বিয়া-চিয়া পতাৰ আগত।
অঁ! বিয়া-ছিয়া পতা সেইটোও কৰিব পাৰি বাৰু অঁ।
অঁ! ভাল কাপোৰ জোৰ কাপোৰ লগাই যি তুমি অৰ্ডাৰ দিয়া তেনেকেই লগাই দিব।
অঁ-অঁ!
আমি এতিয়া ৰঙা পাৰি দিয়া আশী সূতা চাদৰো লগাইছো নুনি বম।
অঁ-অঁ! নুনী বব?
উম!
নুনীটো দামো আছে নহয়।
দাম আছে উম।
অঁ-অঁ! মই শিকিছো হে বাৰু শিকাব যে। অঁ-অঁ-অঁ! আপুনি শিকিছেহে? অঁ-অঁ! আপুনি পিছে জানে নাই ফুল-চুল তুলিব?
মই ইমান বিশেষ নাজানো মই আহিছোহে নতুন
অ! জইন কৰিছেহে।
অঁ! জইন কৰিছোঁ হে। শিকোচোন এনেই থকাতকে ঢিটিঙালি কোবাই অত ত'ত বহি কথা আড্ডা দিয়াত কে সেইবোৰতে লাগি থাকিম বুলি ভাবিছোঁ। উম!
মানুহে আজিকালি কিবা এটা কৰিব লাগে নিজৰ মানে নিজকে ব্যস্ত ৰাখিব লাগে তেতিয়া মানুহ সুস্থও হৈ থাকে আৰু মনত মনটোও ভাল লাগি থাকে।
উম! সেইটোৱে।
উম।
মই সেইটোকে কৈছোঁ হেৰি কিবা এটা কৰি থাকোঁ বোলো। আৰু তুমিও হেনো মায়েহে কোৱা শুনিছিলোঁ এবাৰ কাটিং শিকিছা হেনো?
উম! কাটিং শিকি আছো অঁ।
অ! মেচিন অনা ননা নালৈকে সেই কাটিং-চাটিং শিকি কাট টিচে কাটিলে মেলিলে আমাৰ মই মোৰ ঘৰত মেচিন আছে নহয় এদিন থকাকে গুচি আহিবা কাপ কাপোৰ কাটি লৈ আহি নিজে চিলাই বাহিচোন শিকিবাহি।
অঁ! সেইটো হয়। কালি টপ সেইটো টপ কাটিবলৈ শিকালে।
অঁ।
সেইটো সহজে পাইছো বাৰু।
অঁ! টপ কাটিবলে শিকাই আছে যদি টপ এটা কাটিবা পেলাই লৈ যাবা আমাৰ ঘৰলে বেজি এ এটা লৈ আহিবা মেচিনটো তেতিয়া নিজে মাৰি শিকিবাচোন বেজিটো। মোৰ বেজীবোৰ ভাগি-ভাগি হেৰি হৈ গ'লগৈ। বেজি এটা লৈ আহি নিজে বেজীটো ভাগিলেও আপত্তি নাই নিজৰটো।
অঁ! অঁ! বুজিছো-বুজিছো। অঁ! বুজিছো উম।
অ' তেনেকে অকমান শিকি ল'লে প্ৰেক্টিচটো আহিলে মানে তেতিয়া ক'ৰবাত হেৰি কৰিবলৈ হ'ব।
উম' উম'।
এনেইতো মেচিনটো মৰা হোৱাই নাই চাগে আজিলৈকে
অ' নাই হোৱা, নাই হোৱা ইমানকে।
মেচিন দুটা আছে এই বেলেগ এটাত তুমি সেই শিকি থাকিব পাৰিবা। গ'লে মানে
শিকি থাকিব পাৰিম ন?
উম'
হেল্ল শিকি থাকিব পাৰিম ন বোলোঁ? পাৰিবা, পাৰিবা। অ' অ' ল'ৰাটো ক'ত গ'ল আপোনাৰ?
হা?
ল'ৰাটো, ল'ৰাটো
ল'ৰা আছে, খেলি আছে।
অ' অ'।
স্কুলত দিয়া হা?
আপোনাৰ লগতে আছে নে?
লগতে আছে, লগতে আছে স্কুলত দিয়া নাই যে হেৰি উম' তাকেহে মই ভাবিছোঁ কেলেনো নিদিলোঁ জানোঁ এইবাৰ, এই ল'ৰাটো অকলশৰীয়া নিচিনা হৈ আছে। এতিয়াবা খেলা দিম হে আৰু, এই অহা বছৰলে।
অ' অ' অ'
এ পইচাটো এনেই গুচি যায়, প্ৰাইভেটত দিলে মানে স্কুলত যদি এতিয়াই দি দিওঁ।
উম' উম' ঠিক আছে হ'ব তেতিয়া হ'লে আপুনি লাগক ন, অ' থিক আছে, থিক আছে। মই কলেজলৈ ওলাও উম' উম' হ'ব।